হেল্ল' অঁ নমস্কাৰ।
অ নমস্কাৰ নমস্কাৰ ক'ত আছা?
এয়া তোমাৰ মই এইয়া দোকানত।
অ পিছে কিবা কামত নেকি?
নাইএয়া তোমাৰ লগৰ এটাই মানে দোকান এখন খুলিছে তোমাৰ আজি এসপ্তাহ হৈছে।
উম।
এ তালে, এপাক ওলাই আহো সন্ধিয়া সময় মানে ক'তনো থাকিবা ক'লৈনো যাবা দৰলৈ সেইকাৰণে মানে সন্ধিয়া টাইম, দোকানখনলে ওলাই আহো মানে মনতো ভাল লাগে।
উম, উম, উম।
সেইকাৰণে মানে ওলাই আহো। আহো আৰু তোমাৰ এপাক দোকান খনলে।
পিছে চাহ তাহ খালানে নাই?
চাহ তোমাৰ মই খালো তুমি।
মই খালো বাৰু মই এনেই এপাক ওলাই আহিছোঁ ৰখা আমাৰ চাৰিমখীয়া ফালে।
অ'হ, অ'হ। অ মই এইফালে ওলাই আহিছো তোমাৰ দিনটো খেতি পথাৰ লাগি থাকো না ভাগৰ যোগৰ লাগে যে।
উম, উম, উম, উম।
এয়া আমাৰ তোমাৰ নিজয়ে। মানে নিজৰে মাটি মানে এইবাৰ পোন্ধৰ বিঘা লৈছে।
উ'ম।
নিজৰ আছে তাৰপিছত আদি আধি আছে তোমাৰ চাৰি- আধি তোমাৰ দহ বিঘা মানে পঁচিশ বিঘা টোটেল মাটি।
অ'হ, অ'হ।
উ তাতে মানে আমাৰ তোমাৰ এয়া সৰু টিলাৰ এ পাৱাৰ টিলাৰখন যি তোমাৰ। দিনতে মানে হাল বাই থাকো তাৰ পিছত দেউতা তোমাৰ কঠীয়া চঠীয়া এইবিলাক ৰুই থাকে ৰোৱনী।
অ মই অ ঠিক আছে ঠিক আছে এয়া এয়া অকণ প্ৰব্লেম হৈছোগে ন তোমালোকৰ দিগদাৰ হৈছোগে অলপমান এতিয়া। ৰ'দ' চদ দি থাকে, বৰষূণ ভালকৈ দিয়া নাই।
উম তোমাৰ এইয়া। ৰাতিপুৱা তোমাৰ পাঁচটা মানতে যাবলগীয়া হয় তাৰপিছত মানে তোমাৰ দিনটো নাপাওঁ মই। তিনটা বজাত আহি যাওঁ।
অহঁ।
অ তাৰপিছত তোমাৰ আমাৰ আকৌ এইফালে ঘৰৰতো মানে দোকান আছে না দোকানত আকৌ থাকিব অকমান টাইম লাগে। আকৌ ভাগৰো লাগে অকমান দি আছো অ তোমাৰ ঘৰতে এয়া। দোকান এখন খুলিছো তোমাৰ গেলামাল বেছি ডাঙৰ নহয় মানে মিডিয়াম আৰু।
কিমান দিন হ'ল দোকান খোলা
মই হ'ল আমাৰ আঠ মাহ মান আঠ ন মান
ঠিকেই চলি আছে ন দোকান
উম ঠিকে চলি আছে তোমাৰ ব্ৰইলাৰ দোকান এখন মানে তোমাৰ এনেকুৱাকৈ চলি আছো আছে তোমাৰ দিনত ধৰ তোমাৰ দিনত মানে খেতি পথাৰত মানে ইমান কেতিয়াবা মানে দোকানখন দিনত মানে নুখুনো ৰাতিপুৱা দেতাও ওলাই যায় মইও ওলাই যাওঁ।
ঠিকে আছে ৰাতি ফুৰিলেও হ'ল ম এটা কাম কৰিবা তুমিত তুমি যদি নোৱাৰা বেলেগ মানুহ থৈ দিবা।
না তোমাৰ এই বেলেগ। মানুহ মানে আমাৰ ইফালে গাঁওৰ মানুহ বিলাক ইমান ভাল নহয়, বেলেগক কিমান বিজি। তোমাৰ বিশ্বাস কৰি ৰাখিবা।
উম সেইটো হয় বাৰু।
উম দোকানখন কেতিয়াবা এবাৰ তোমাৰ দোকানখন খুলি থৈ থোৱা আছিলে মানে মই। অ মই নাছিলো তোমাৰ ভণ্টি আছিল ভন্টি মানে পুতুকতে কিবা ভিতৰলে মায়ে মাতিলে তোমাৰ। আমাৰ দোকান খনৰ পৰা- পিছফাল মানে ঘৰখনৰ পৰা অকমান মানে বেছি দূৰ নহয় অকমান মানে- মানে তোমাৰ যাওঁতে মানে দোকানত মানে তোমাৰ এইয়া ল'ৰা ছোৱালী বিলাক আদ্ডা বহি থাকে না তোমাৰ বহি থাকে যে -
উম উম
এ বহি থাকোতে তাৰ মাজতে মানে তোমাৰ এ- মই তোমাৰ এইকেইদিন সোনকালে বন্ধ কৰি দিওঁ মানে তোমাৰ চাৰে নটা নটা মানত বন্ধ কৰি দিওঁ মানে-
মানে কি যানা অকমান দেৰিলৈকে খুলিবা এতিয়া মানুহ জানুহ অকমান ৰাতি ধৰ অকমাণ ওলাই আহে ন এতিয়া ধৰ।
উম
লৰাবিলাকে মানে এনে খাব কিবা কিবি খাবলৈ ধৰক ওলাই আহে সেইকাৰণে অকমান দেৰিলৈকে খুলিবা। তেতিয়া মানে তোমাৰ দোকান অকণ চেলো হব তেতিয়া হয় নে নহয়।
উম নাই আমাৰ মানে তোমাৰ শুনা এয়া অলপ খোলো মই কেতিয়াবা দেৰিলৈকে-
মানে কি জানা তুমি চাৰে এঘাৰটা বাৰটা মানলৈকে খুুলি দিলেই হল বেছি খুলিব নালাগে।
তোমাৰ ইফালে চব মানুহ তোমাৰ এয়া
মানে সন্ধিয়াৰ পৰা তুমি সন্ধিয়াৰ পৰা তেনেকে চাৰে বাৰটা এঘাৰটা তেনেকে খুলিদিলেই হ'ল আৰু।
মানে শুনা, আমাৰ দোকানখন নন ষ্টপে থাকে মানে।
উম
মানে তোমাৰ কেতিয়াবা ধৰ মানুহ নাথাকিলে তোমাৰ আমাৰ ভিতৰতো মাল থাকে না কেতিয়াবা বস্তু নাথাকিলে মানে- তোমাৰ মানুহ ঘৰলৈ আহি যায়।
উম, উম।
মানে এইবিলাক বেছি কিনো গোটকা চুটকা এইবিলাকে আহে ৰাতি- ৰাতি কালত। এইবিলাক বস্তু নিব আহিলে মানে মায়ে মানে বা ভণ্টি থাকিলে ঘৰৰ পৰা দি দিয়ে, তেতিয়া মানে তোমাৰ অকমান মানে খেতি পথাৰত লাগি আছো না, মানে তোমাৰ দোকানখন অলপ খুলি ভাগৰো লাগে দিন টো দেতাও লাগি থাকে মানে মইও লাগি থাকো, সেইকাৰণে মানে ইমান মানে দোকানখনত এই খেতি পথাৰ কেইদিন মানে ইণ্টাৰেষ্ট নিদিও মানে। মানে দিয়া হয়, ৰাতি ৰাতিপুৱা টাইমটো তোমাৰ
উম,
এই কামলে যোৱা চোৱা মানুহখিনি ক'ৰবাত ধান চান ৰুব যোৱা মানুহখিনি সেইটো টাইমত অকমান বিক্ৰী কৰি আকৌ তোমাৰ সন্ধিয়া মানে তোমাৰ আহি পেলাই মায়ে মানে মায়ে তোমাৰ ভণ্টি অকণমান খুলি পেলাই মানে থয় মানে সন্ধিয়া টাইমত মানে সেইবিলাক তোমাৰ
ঠিকে আছে এনে তোমালোকে এনেকে চৰি এনে টুপটাককে দোকান খুলি থাকা ঠিকে আছে বাৰু।
অ'।
এ মওঁ মানে কি জানা এতিয়া মোৰ এতিয়া এতিয়া মই এতিয়া ইটো মতে মই অকণ ছুটি পাওঁ মানে টাইম পাও মানে আহিবলৈ এ দিনত কি ক'বা এতিয়া মানে কাম চাম থাকে গাড়ী চাড়ী চলি থাকে এতিয়া মোৰ। সেইকাৰণে মানে, এই দিনত ওলাই আহিব নোৱাৰো মানে এতিয়া মানে অকণ ওলাই আহো আৰু।
অ', মই মওঁ মানে তোমাৰ আমাৰ দোকানৰ ওচৰতো মানুহ থাকে মানে দোকানৰ ওচৰত কিমান থাকিবানো মানে গাঁৱত মোৰ এনেকুৱা লগৰ চগৰ মানে নাই আছে মানে কেতিয়াবাহে মানে সেইকাৰণে মানে মাৰ চিন্তা ফালে অলপ ওলাই আহিছো মানে লগৰকেইটাৰ ওচৰলে। অ'। মোৰ মানে তোমাৰ আমাৰ ইফালে মানে দেৰিলৈকে কি খুলিবা জানা, আমাৰ মানে গাঁৱৰ-গাঁৱৰ এৰিয়াৰ মানুহ না, চব দিন হাজিৰা কৰা মানুহ।
উম, উম।
সেইকাৰণে মানে মই তোমাৰ দোকানখন লাষ্ট নটা দহটা মানলৈকে থাকো, অসমীয়া মানুহো আছে আমাৰ আদিবাসী মানুহো আছে মানে। সেইকাৰণে মানে দেৰিলৈকে নুখোলো আৰু অলপ গাঁওৰ জেগা মানে মানুহ বহুত আছে গাঁৱতো।
উম, উম।
মানে অলপ গাঁৱ জেগা যে, সেইকাৰণে মানে তোমাৰ ইমান দেৰিলৈকে নাথাকোঁ।
উম, ঠিকে আছে- ঠিকে আছে, মই-মই মানে দিনত তোমাৰ মোৰ গাড়ী চাৰি ন, এতিয়া মোৰ গাড়ী কি বুলি কয় এনেকে ছুইফট দিজাৰ আছে ন, ছুইফট দিজাৰ ভাৰা ছাৰা এনেকে দিওঁ দুই জেগাত যায় তাৰপিছত আকৌ এতিয়া আকৌ এনে বাছ দুখন আছে, নাইট চুপাৰ সেয়া এতিয়া চলি থাকে বাৰু এই দিনত মানে টাইমে নাপাওঁ মানে ইফালৰ পৰা কল আহে, সিফালৰ পৰা কল আহে। কোনফালে যাওঁ মান নিজে ভাবি নাপাও মানে, এতিয়া গৰম যি পৰিছে মানে ওলাবই মন নাযায় কি কৰিব আৰু এতিয়া কাম বিজনেচ কৰিছো যেতিয়া ওলাবই লাগিব ন।
উম।
কি ক'বা আৰু এতিয়া এই সন্ধিয়া টাইমটোত অকণ টাইম পাওঁ, তেতিয়া সেইকাৰণে ওলাই আহো অকণমান।
উম। মওঁ তোমাৰ মানে বাইক এখন ল'লো তোমাৰ বুলেট এখন ছেকেণ্ড হেণ্ড।
উম।
এয়া চালাবই মানে ভালকে সময় নাপাওঁ আৰু মানে উলিয়াওতে মেলো এতিয়া মানে বহুত দিগদাৰ। এইফালে আমাৰ মানে তোমাৰ একদম মানে ভিতৰত ভৰাই থোৱা আছে না।
উ, উ।
এয়া তোমাৰ ওলাব মানে দি তেতিয়া সেইকাৰণে দেতাৰ বাইক খনেকে মানে তোমাৰ চলাই আছো আৰু মাৰ স্কুটি খনেকে তোমাৰ কেতিয়াবা, অ', ল'লো এখন।
কি বাইক ল'লা।
এ বুুলেট
কিমান মান ল'লে এইখন?
তোমাৰ এখন নাইনটি ফাইভ লৈছে কাগজ পত্ৰ কৰি মেলি।
বি এছ ফৰ নে বি এছ থ্ৰী? ঠিকে আছে, ঠিকে আছে। কিমান মানত ললা তুমি?
মই তোমাৰ নাইনটি ফাইভত ললো। এ আমাৰ চিনাকি দাদা এজনে চিনাকী আছিলে।
কিমান দিন হ'ল লোৱা?
মোৰ তোমাৰ হ'ল তিনিমাহ মান হ'ল।
ঠিকে আছে।
তোমাৰ হেইয়া মানে চলাবই সময় নাপাও। এইয়া খেতি পথাৰত লাগি থকা হৈছে যে।
উম, উম, উম।
সেইকাৰণে মানে চলাবই পোৱা নাই। আকৌ তোমাৰ আৰু এই এ যোৱা হয় কবালে দোকানৰ মাল-চাল আনিবলগীয়া হ'লে তোমাৰ। সেইখন লৈ গ'লে কেনেকৈ দোকানৰ মাল আনিবা কোৱাচোন। সেই স্কুটিখন হ'লে ভাল মানে তোমাৰ।
মাইলেজ কিমান দিয়ে সেইখনে?
আ মই এতিয়া মানে ইমান ফৰ্টি ফাইভ মান দি আছে বুলি মোক কৈছে মানে দাদা এজনে। মই মানে ইমান গম মানে নাপা পাও ইমান চলোৱাই নাই মানে তোমাৰ।
অ, অ, অ। সেইখন দিলে সিমান মান দিলেও চলি পাৰি যায় আৰু।
অ, অ এ এনেকুৱা তোমাৰ দু টাউন টাউন যাবলগীয়া হোৱাই নাই মানে গাঁৱতে ঘূৰি ফুৰা আৰু তোমাৰ সেইফালে তাৰ হেৰিলে যোৱা হয়। তাৰপিছত চেন্টাৰ ডাঙৰ চেণ্টাৰখনলে মাল চাল অনা হয় মানে। সেই এতিয়া এই স্কুটিখনে নাই সেইবিলাক মই তোমাৰ লগাম বুলি ভাবি আছো মানে তোমাৰ এইয়া খেতি-চেতি শেষ হ'লেহে লগাম আৰু মানে এইবিলাক। এতিয়া সময় পোৱা নাই ভালকে আৰু তাত গ'লো টাইম লাগিব না। তোমাৰ এইবিলাক দিনটো লাগি যাব। দিনটো দি অ চলাবা, চলাবা। মোৰ তোমাৰ এইখিনি ওলোৱা মই একেবাৰে মানে তোমাৰ এই খেতি-চেতি সামৰি মেলিহে উলিয়াম বুলি ভাবি আছো মানে।
ঠিক আছে, ঠিকে আছে একো নাই। সেই প্ৰথমতে খেতিটো বহুত প্ৰথম তোমাৰ খেতি তাৰচতহে তোমাৰ নিজৰ হেফালে গাড়ী চা
অ মানে পাৰ্টি-চাৰ্টি মানে দিম আৰু এটা। সময় পোৱা নাই। লগৰখিনিও মোক তোমালোকৰ মোক কৈ আছে মানে তুমিও কৈ আছা। সিদিনাখনো কৈছিলা পাৰ্টি এটা দিবা বুলি।
উম, উম।
দিম বাৰু দে মই পাৰ্টি এটা দিম। মই এয়া কাম-চামখিনি সামৰি লওঁ।
ভালকে ভোজ এটা খোৱাই দিলে হ'ল লগৰখিনিক।
উম, উম নিশ্চয় খুৱাম দিয়া। খেতিটো উঠাই লওঁ নহলে কি কৰিবা? আমাৰ ঘৰতে আহিবা ৰাতি। গোটেইকেইটা আহিবা লগৰ-চগৰ খিনি। আমাৰ ঘৰ ওচৰৰ কুনালো হুম?
কেতিয়া মানে যাম
মই তোমাক এইটো জনাম দিয়া আমাৰ খেতি চেতি কাম চাম থাকিলেও এতিয়া মানে ঘৰ চৰ এইবিলাক অলপ বেতনি তোৰনি ৰুই আছে না
উম, উম।
এইবিলাক অলপ চিজিল-টিজিল কৰি লওঁ। তাৰপিছত তোমালোকক মাতিম এদিন মই। খেতি শেষ হোৱাৰ পিছত এসপ্তাহ মানৰ পিছতে মাতিম তোমালোকক।
উম উম
এতিয়া মানে তোমাৰ এনেকুৱা আহিলে মানে এতিয়া ভাল নহ'ব মানে ভালকে এদিন মাতিম
হ'ব বাৰু মাতিবা একো নাই
উম দোকান চোকানো চোৱা নাই যেতিয়া আৰু
উম উম ঠিকে আছে
উম উম এয়া আৰু এনেকৈ চলি আছো মানে কি কবা আৰু আজি তোমাৰ এইয়া দেতাই মানে তোমাৰ এইয়া ব্ৰইলাৰ কাটে না দোকানতে
উম উম
দেতাই সন্ধিয়া টাইমতো ব্ৰইলাৰ কাটে ব্ৰইলাৰ বিক্ৰী হয় মানে এই ব্ৰইলাৰ তাকে অকনমান ৰাখিম-ব কৈছিলো মানে দেউতাক ক'লো আজি ব্ৰইলাৰ অকমান ৰাখিবা খাবলৈ লাগে বুলি তাচত আৰু ৰাখিব চাগৈ আধা কেজি মান
উম ঠিক আছে একো নাই মাজে মাজে খাব লাগে ব্ৰইলাৰ চইলাৰ
অ সেয়া ব্ৰইলাৰ দোকান এখনো খুলিছো সন্ধিয়া টাইমতো মই এনেই এতিয়া খেতি পথাৰ বুলি মানে কেতিয়াবা মিলাব নহয় কেতিয়াবা নুখোলো মানে
উম খুলিলেও মাজে মাজে খুলি থাকিলেও চেলো হয় তোমাৰ কথা টো ন
নাই এনেই মই সদায় খোলো মানে এইয়া তোমাৰ খেতি পথাৰত মানে টাইম নাপাওঁ ব্ৰইলাৰ চ্ৰইলাৰ আনিব যাবলৈ
উম সেইটো হয় বাৰু
মানে এনেই খেতিপথাৰ নাথাকিলে তেতিয়া মই মানে ব্ৰলাৰ চইলাৰ আনি দিওঁ তাৰপিছত বা দেতাই যায় মই দোকানখন চাই দিও এনেকুৱাতে হয় মানে
উম উম
সেয়া আৰু আহিবা এদিন দোকান চোকান খিনিও ক'বা ঘৰ চৰ খিনিও বনালো তাৰপিছত তোমাৰ আহিবা এদিন
যাম যাম নিশ্চয় যাম তুমি আমা ঘলে আহিবা এপাক
উম
নাহাই হ'লা আৰু
আৰু,
হেল্ল',
উম।
আমাৰ ঘৰলে আহিবা এপাক, তুমি নাহাই হ'লা আৰু এইকেইদিন
অ আহ আহিম দিয়া এদিন আহিম।
ওম ওম। ভাত খোৱাকে ধুনিয়াকে আহি যাবা আমা ঘৰলে সন্ধিয়া টাইমত।
অ।
উম।
আহিম এদিন ভালকে, ময়ো যাম, তুমি আগতে প্ৰথমতে আহি লবা।
হ'ব যাম বাৰু।
উম, সেয়া তোমাৰ ভাত পাত বহুত ভাগৰ লাগিছে মানে আকৌ ভাত - পানী খাই শুবলৈ হ'লেই, আকৌ কাইলে তোমাৰ তিনি বিঘা এটা আছে সেয়া বাব লাগিব তোমাৰ। এইবাৰ মানে তোমাৰ ভাবি- ছো মানে এইবাৰ খেতিটো হোৱাৰ পিছত ভালকে ডাঙৰ ট্ৰেক্টৰ খনেকে ল'ম বুলি ভাবি আছো মানে তোমাৰ।
অ লব লবা লাগে এনে হাল চাল বাবলৈ মানুহকো এনেকে দৰকাৰ হয়, বেলেগ মানুহকো হাল- হাল বাবলে।
উম আমাৰ এইখন পাৱাৰ টিলাৰখন নিজৰ কাৰণেই লৈছো বাৰতে, এইখনো কিমান মানে- তোমাৰ আমনি লাগে মানে আৰু গাড়ীখন তোমাৰ পথাৰতেই থাকে না।
কেতিয়া মানে লম বুলি ভাবিছ তই ট্ৰেক্টৰ খন।
মানে এই বছৰ যোৱাৰ পিছতহে ল'ম বুলি ভাবিছো মই ট্ৰেক্টৰো লোৱা কথা, ট্ৰেক্টৰ লোৱাৰ কথা আছে, টেক ক্টই ল'ম নিকি না গাডী চাড়ী লোৱা কথা আছে, গাড়ী নলও মানে আমাৰ মানে গাড়ী- এতিয়া নলওঁ পিছত ল'ম ভাবি আছো তাকে।
অ ঠিক কেতিয়া তুমি তুমি নি - নিজৰ এনেকা কিবা এনেকা আহাটো তুমি ট্ৰেক্টৰ এখনকে লৈ লোৱা, গাড়ী লৈ নো কি কৰিবা তাত।
উম, এতিয়া মানে দেউতাৰ কুলে। যে এতিয়া তই যদি গাড়ীখন লৈ ল, তাৰপিছত গাড়ীখন লৈ পেলাইনো কি কৰিবি, তই ভিতৰত ভৰাই থবি, কেতিয়াবা মাহত, এটা দুটা তিনিটা ভাড়া পাবি, ট্ৰেক্টৰখন হলে মানে তোৰ কামত দিব, আমাৰো এতিয়া যিমান মাটি।
এতিয়া মানে অকল খেতি চলা মানুহ নহয়, এতিয়া হাল চাল বাব বোৱাবলৈ মানুহ বিচাৰি থাকে, টেক্টৰ চেক্টৰ সেইকাৰণে এখন লৈ লোৱা আৰু।
মানে তোমাৰ এতিয়া দেউতা মানে কলে তোমাৰ, খেতি হোৱাৰ পিছত তাৰপিছত ধান চান কটা দিনত ধান চান আনিব পাৰিবি, তাৰপিছত মাটি চাটি কঢ়িয়াব পাৰিবি এনেকুৱা কলে মই চো অ তই নকঢ়িয়া‌ হলো ত- বাট হি হেৰি তোমাৰ ট্ৰেক্টৰ হেৰি চলোৱা মানুহ এজনক লগাই দিলো। চলাব পাৰিব।
উম সেইটো হয় বাওঁ।
মই ক'লো হয় এতিয়া গাড়ীখন লৈ ল'বি তই কেতিয়াবাহে চলাবি কেতিয়াবা ঘূৰিব যাওঁতে, সেইখনতো একো নাহে, তোৰ ট্ৰেক্টৰখন ললে কিবা এটা আহিব না।
সেইটো ট্ৰেক্টৰখনে তোমালোকক কিবা এটা এনেকে আহি থাকিব, সেইটো হয় বাৰু ঠিকেয় কৈছে বাও।
মই মানে এইবছৰটো নহব, চাগে অ এইবছৰ নহলেও তোমাৰ পিছৰ বছৰ মানে ল'ম নেকি, দুহেজাৰ সাতাইশ মানত,